হ কি কৰিছা?
আপোনাৰ খবৰেই নাই
খবৰে নাই মানে কি ক'বা যোৱাকালি সেই মানে মন্দিৰত গলো কামাখ্যা মন্দিৰত অম্ব অম্বুবাচী গৈ পেলাই একেবাৰে ভৰিৰ হাতৰ বিষ
অ হয় নেকি? বা বাকী কেনেকোৱা অভিজ্ঞতাটো কেনেকোৱা পালা
অভিজ্ঞতাটো আৰু মাক দৰ্শন কৰিব নোৱাৰি কিন্তু আৰু যাম মানে কি আৰু আৰু আমাৰ নিচিনা মানুহ মানে ভৰিৰ বিষতে মানে কিবা কিছুমানেতো অ মূৰ ঘুৰাই ঘূৰাই পৰিছে এনেকোৱা হৈছে। একেবাৰে এখোজ এখোজ এখোজ কৰি যাব লাগে নে ভৰিখন মানে বহুত বিষাইছে। সে আৰু
উম মানে কি মোৰ বাচ্ছাবোৰ লৈ যাব নালাগে ন মানে সৰু ল'ৰা ছো ছোৱালীবোৰ বা
নালাগে নালাগে, বয়সস্থ মানুহ গৈছে যোৱাকালি মানে এ লাখুটি লাখু লৈ পেলাই এজনী আইতা এজনী গৈছে খোজ কাঢ়ি কাঢ়ি ই মা মানে ভগৱানে শ ক্তি দিছে চাগে কিজানি নহ, তাৰ পিছত মানে খোজকাঢ়ি কাঢ়ি গ'ল মানে মোৰে এনে
শিক্ষা মনতো সদায় থাকিবই তাত, অ মাতো বাৰু সদায় থাকিবই ন? ইমান এনেকৈ নিজৰ জীৱনৰ ৰিক্স লৈ
ৰিক্স লৈ যাব নালাগে দেই মানে যাব পাৰিলে ভাল আমি নোৱাৰো আৰু এনে বহুত দূৰ দূৰৰ পৰাতো মানুহ আহে না যোৱাকালি ক'ৰবাৰ পৰা আহিছে এই নিউজিলেণ্ডৰ পৰা আহিছে, অষ্ট্ৰেলিয়াৰ পৰা আহিছে,, মানুহ সেনেকোৱা মানে সন্যাসী আহিছে, যাব পাৰিলে ভাল দেচোন।
হয় হয়,, মই যোৱা নাই মানে মোৰ সৰু ল'ৰা টো আছে যে সেইকাৰণে মই মানে এইটো সাহস কৰা নাই আৰু। এতিয়া এ ইয়াৰ পৰাই মাক মানে প্ৰাৰ্থনা জনাইছো আৰু সেৱা জনাইছো।
উম উম উম যাব লাগ এদিন যাম যাব যাম ৰ'বা দৰ্শন হ'বৰ কাৰণে, দৰ্শন
অ যাবা যাবা উম বাকী যাবা যাবা পিছত হলেও যাব পাৰিবা।
অ পাৰি পাৰি,, সেই আৰু কি কবা যাবা ভাল লাগে যাই পেলাই কি আৰু কি ক সেনেকোৱা আৰু, নীলাচল নীলাচল পাহাৰত পাহাৰ খনেই ন নীলাচল নামটো নীলাচল
নীলাচল পাহাৰত অৱস্থিত অ সেইটোৱে।
আমাৰ আমাৰ কোনোবা এজন ৰজাই কৰিছিল ৰবা নৰকাসুৰে নেকি নৰকাসুৰে বিয়া কৰাব বিচাৰিছিলে তেওঁ মানে তাত লুকাইছিল আৰু
অ মা কামাখ্যা, তাতে শক্তিবিধ বুলি কোৱা হয় ন?
পাৰ্বতী মাৰ মানে এয়া অংশ পৰিছে। যে তাত গৈ পোৱা নাই নি তুমি এবাৰো
গৈছো গৈছো মই মানে হ'ল দিন হ'ল আগতেই গৈছিলো মা দেউতাৰ লগতে এতিয়া বাৰু যোৱা নাই।
অ অ ভাল লাগে বাৰু যাই ন বহুত মানুহ বাপৰে বাপ বাপ তুমি আচৰিত আৰু আৰু ইমান মানুহ সে একেবাৰে এনে গৈছো খোজকাঢ়িব মানে এখোজ এখোজ কৰি় খোজ কাঢ়িব লাগে, এইটো কাৰণে ভৰি বিষায়, যদি বেছি মানে ধৰা খোজকাঢ়ি গৈ আছে
আৰুতো হয় আৰু এইফালে গৰমতটোও যে কিমান গৰম
অ গৰমতো বহুত গৰম মোৰ বাইদেউজনী গৈছিলে, বাইদেউৰ মানে ভৰিৰ বিষত তাই এতিয়া আজি উঠিবই পৰা নাই সেনেকোৱা হৈছে সজোৱা কালি তাই গৈছিল। এতিয়া ভৰিৰ বিষৰত উঠিব পৰা নাই কিছু মানে এনেকোৱা হৈছে। তুমি কি কৰিছা? তুমি কি কৰিছা?
আছো আছো এনেই বাৰু আনি আছো ল'ৰাটো দূৰদৰ্শন চাই আছে মই তাকেই তাৰ কাষতেই বহি আছো এনেই।
অ অ। আমাৰ মই মানে এ এঠাইত যাম আৰু এতিয়া। অলপ ফুৰিব যাব ফুৰিব যাগাৰান ফুৰিব যাম আৰু। নদীৰ পাৰাতে যাওঁ নেকি অলপ সাৱা বতাহ খাব কাৰণে।
গাঁৱৰ পৰা বহুত ধুনীয়া ন মুকলি বতাহ আহে।
এ একেবাৰে কৈছা অশান্তি একেবাৰে শান্তি লাগিলে
উম মানে শুৱালকুছিৰ কথা কৈছানে, শুৱালকুছিতেই থাকিবা শুৱালকুছি যিতে যাবা ফুৰিব অ
এ নদীৰ বতাহ অলপমান মানে ফেনৰ ব মানে কি আৰু মানে এ পাংখা বতাহ কিমান খাবা আৰু তুমি?
উম উম। মুকলি বতাহটো খালে ভাল লাগে আৰু নদীৰ গছ বছনি থাকে ন।
সেইটো একদম বহুত ধুনীয়া বতাহ আহি থাকে। ভাল লাগে আৰু ভাল লাগে গৈ পেলাই আহিবাচোন তুমি আকৌ লৈ যাম দিয়া।
অ নিশ্চয় নিশ্চয়, মই মানো গলে তোমাক যোগাযোগ কৰিম।
উম উম
বাকী তোমাৰ ল'ৰাটো কি কৰিছে?
লৰাটোৱে মানে মানে কালি পৰীক্ষা আছে নহয় অলপ পঢ়িব লৈছে, আৰু উম পঢ় এ একেবাৰে নকৈছো পুতলাবিলাক চাই থাকে।
অ অ সেটোয়ে বাকী আৰু কি খালা আজি?
এতিয়া সেই খালো অৰ্টছ খালো।
অ অ উজ মানে
এই যে উম আহ কে লগছে সেইটোত সেইটো খাওঁ আৰু অলপমান এয়া কি আৰু ৰাতি বেছি। মানে কি বেছি বস্তু ভাল বস্তু নাখাওঁ আৰু ৰাতিটো গধূলি টাইমত
ৰাতি মানে একদম মানে সাধাৰণ ভাৱে খোৱা আৰু সাধাৰণ খাদ্য খোৱা উম উম ঠিকে আছে তেতিয়া হজম শক্তিটো ভাল হয়।
উম হজম শক্তি ভাল হয়, এইয়া ৰাতিটো শুই থকা যায় নে? মানে ইঞ্জিনেও কাম ন মানে কি শৰীৰৰ সেইগিলা কাম নকৰা হ'ব পে বডিৰ অ অংগ বিলাখানে তুমি চা খালা?
অ খালো দিয়া।
অ অ তোমাৰ চামমিন নাপ নাই অ।
নিউছ দে অ কালি তোমাক ক'লো যে মই কলা হাউচত যোৱা কথাটো।
অ অ গলা নেকি?
গলো গলো
অ ভালে আছে দিয়া।
মানে বহুত ধুনীয়া লাগিছে আৰু পৰিৱেশটো বাকী লৰাটোও মানে বহুত ফূৰ্তি পাইছে ভাল লাগিছে মানে সিহঁতকো দেখাব লাগে ন ল'ৰা ছোৱালীক তেওঁলোকে তেতিয়াহে সিহঁতে বুজি পাব মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ কথা
উম উম বাকী শংকৰদেৱৰ বিষয়ে জানানে তুমি মই না মানে সিমান এটা নাজানো
অ জানো চল স্কুলতেই মানে নিকেতনত পঢ়িছিলো তো সৰুতে এনেই মনত আছে তেওঁ মানে নগাঁওত বৰদোৱাত
জন্ম গৈছিলে তেওঁতো তেওঁৰ মাক দেউতাকতো অ সৰুতে ঢুকাইছে যেন
সৰুতে ঢুকাইছে বুঢ়ী উম বুঢ়ী মাক খেৰসূটি আছিল চাগে নামটো বুঢ়ীমাক খেৰসূতীয়ে ডাঙৰ দীঘল কৰিছে
উম বহুত কষ্ট পাইছিল তেওঁ ন
বৰদোৱাতো গ'লো বৰদোৱা চাই আহিছো বহুত ধুনীয়া মানে পৰিৱেশটো বহুত ডাঙৰ হয় এলেকাত ভাল লাগিছে আৰু তাত আলি পুখুৰীতো আছে যে ডাঙৰ একদম পুখুৰীত তো শুনিছ আছে আছে আলি পুখুৰী বুলি কয় যে পুখুৰীটোৰ নামটো মানে পুখুৰীৰ পাৰত বহিছো ইমান ধুনীয়া মানে একদম মুকলি বতাহ কি ক'বা আৰু
অহ আলি পুখুৰীয়ে শুনিছিল কিতাপতে পাইছো আৰু উম উম উম
বহুত ধুনীয়া আৰু পৰিৱেশতো যাবা ভাল লাগিব
অ যোৱা নাই ৰবা মই যাব লাগিব
বহুত দূৰ দৰণিৰ পৰা আহে মানুহবোৰ
মানে এইবিলাক মানে মানে বহুতেই জানে আৰু ন আমাৰ ওচৰতে যাব লাগে এইবিলাক
উম উম যাব লাগে এটোয়ে আৰু মহামৃত্যুঞ্জয়তো গলো
অহ গ'লা উম
ৰ ভাল লাগিছে
শংকৰদেৱে এ আঠ আঠ বছৰ বয়স নে এঘাৰ বছৰ বয়সতে যে নদী সতুৰিছিল এনেকেবা কেনেকোৱা ন
অ তাকেইতো মানুহে মনত ভগৱানৰ দৰে পূজাতেও
বাপৰে আঠ বছৰ বয়সত ধৰা আমাৰ ল'ৰাৰ সমান দিয়াচোন অ অলপ ডাঙৰ আৰু ধৰা ভৰা লুই সাতুৰিছে বুলি ভাবো কৈছে মানে কি কি কেনেকোৱা এটা মানে সেয়া মানে মানে আচৰিত কথানা হ
গতিকে ভাল লাগে ন এইবোৰ কথা জানি শুনি পঢ়িও ভাল লাগে
উম উম উম
বহুত ভাল লাগিল আৰু তোমাৰ ল'ৰাকো এইবোৰ পঢ়াবাচোন সিহঁতে তেতিয়া বুজি পাব
এই দহ বছৰ বয়সত যে এটা কবিতা লিখিছিল যে আকাশ তাৰ মানে আকাৰ ইকাৰ নাথকা কবিতা বা কিবা আকৰত
কৰ তল কমল কমল দল নয়ন সেইটো
নাই আছে মানে মনত কৈ দিয়াচোন এবাৰ নহ'লে
অ আছে বাৰু ইমান মানে বেছিকৈ মনত নাই বাৰু
চিতাবত মানে চাব লাগিব আৰু এয়া কৰতল কমল কমল দল নয়ন ভৱদহ দহন বহন কিবা আছিল যে হয়ন নৱ নপৰ নপৰ পৰ সৰচ গময় সভয় মভয় ভয় সত্ৰ সত্ৰ কিবা কিবা লতেগ এটা শব্দ মনত পৰা নাই সতৰ গমন এনেই কিবা এনেকোৱা এটা আছিল ন দাদা শংকৰদেৱ মাধৱদেৱ এইবিলাক মানে ত মানে। ভগৱানে আছে।
মাধৱদেৱৰ গুৰু আছিলে ন।
অ মাধৱদেৱৰ গুৰু মাধৱদেৱ দা মানে শিষ্য আছিল।
শিষ্য আছিলে অ মনত শিষ্য আছিলে। বহুত ভাল লাগে এইবোৰ কথা ন মানে মানে জানিব পাৰিলে।
কিতাপততো পৰীক্ষা মানে পৰীক্ষাত আহে ন স্কুলত। মানে বিদ্যালয় পৰীক্ষা মানে তাত আহে মানে প্ৰশ্ন আহে আৰু।
সৰুৰ পৰাৰা ল'ৰা ছোৱালীকো এইবোৰ শিকাব লাগে মানে মাক দেউতাকে ন। তেতিয়া বুজি পাব সিহঁতে অ।
সি আমাৰ ইহঁতক আৰু ক'ব পৰা হোৱা নাই সৰু আছে। উম মনতে নাথাকিব হিহঁতৰ অলপ ডাঙৰ হলে তুমি শংকৰদেৱত পঢ়িছিলা নেকি।
অ মই সেইকাৰণে শংকৰদেৱত পঢ়িছিলো সেইকাৰণেতো জানো আৰু অলপ চলপ।
ফালে চিদ্ধাকৰটো বহত ভাল কিলে মানে অ মানে শিক তাত। ধৰা নীতি শিক্ষাতো ধুনীয়া মানে।
অ নিতিশিক্ষাটো বহুত ভাল লাগে আৰু আমা আমাৰ মানে অ আৰু। ব্যায়াম শিকায় যোগাসন মানে সকলোবোৰৰ মানে চেইঞ্জ থাকে।
থাকে থাকে।
সকলোবোৰ শিকাই তাত মানে। এতিয়া আমাৰ শনিবাৰে আমি তাৰমানে বগা সাজত যাব লাগে সেইদিনা মানে ব্যায়াম সিকাই।
অ অ।
ব্যায়াম বোৰ ভাল লাগে আৰু শিষ্টাচাৰতটো বহুত ভাল শিকাই আৰু মানে। শিষ্টাচাৰ অ ডাঙৰ সন্মান সৰুক মৰম। সেনেকুৱা আৰু বহুত ভাল শিক্ষা দিয়ে আৰু।
সেইকাৰণে শংকৰদেৱৰ ল'ৰা ছোৱালী বিলাক ভালে হয় শংকৰদেৱ স্কুল। এ এ মানে বিদ্যালয়। ভালে হয় মানে জানে মানে দেখিলে গম পায় আৰু মানে। ইচ ইচতাছাবি কে আৰু।
সেইটোৱে।
স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বিলাকৰো বহুত গুৰুত্ব দায়িত্ব থাকে দিয়া ন।
অ তাকে তাকে তেওঁলোকেতো আগুৱাই লৈ যাব লাগিব ন।
আগুৱাই লৈ যাব লাগিব আৰু ভৱিষ্যত তেওঁলোকৰ হাততে আৰু। ভাল দে ভাল দে বাকী সেয়া।
বাবু অ আজি কৈছানে বহুত গৰম বাপৰে ঘৰৰ ভিতৰত সোমাই থাকিবই নোৱাৰি। সু আমাৰ ইয়াতে ভালো মানে বাহিৰত ধুনীয়া মুকলি ঠাই আছে মানে গছ গছনি আছে অ। ভাল লাগে আৰু ওলাই গৈ।
অ অলপ গধূলি টাইমত অলপ বতাহ মানে। প্ৰকৃতিৰ বতাহ খাব পাৰিলে ভাল হয় লব লাগে লব লাগে। হয় দিয়া এইটো আজিকাল নো অ মই ৰাতিপুৱা চাৰিটা বজাতে যাও। খোজকাঢ়িবা ৰাতিপুৱা মই যে ক'লোঁ নদীৰ ফালে সেইফালে নদীৰত সেনেকে যাওঁ আৰু।
যোগাসন কৰোঁ বাৰু ঘৰতে।
ঘতে আকৌ কৰিবা এইবিলাক মানে উম উম। আজিকালোতো এইবিলাক আহ টেলিভিশনতো দেখাই থাকে এইবিলাক। এটা আছে নে মানে এটা সে আছে আহ সেই আছে কি। হয়টো। ন তাতে চাব পাৰি আৰু নহয় নহয় টেলিভিশনতো দেখাই অ ফোনতো দেখাই।
অ অ সেইটোও বু দেখায়। ভাল লাগে অ সেইবোৰ চাইয়ো তুমি কৰিব পাৰা ঘৰতে।
অ টেলিভিশনতো এটা মানে সেইটোয়ে আছ যে এইটো মানে এইটো সেইটো বিষয়ৰে দেখায় আস্থা আস্থা এনেকুৱা কিবা এনেকুৱা
অ সেনেকৈ কৰিব পাৰা তেতিয়া মানে কি যোগাসন কৰিলে কি তোমাক মানে কি নিজৰ মানে দেহটো মানে তুমি জানা কিছু বছৰ আগুৱয়ে গৈছা সেনেকুৱা লাগে আৰু নিজক
বাহাত পানীয়ে অ তাকেতো ন এইবিলাক কৰিব লাগে হয় দিয়া এই যে সেয়া উম